হেল্ল'
অঁ কোৱা?
অ কি কৰি আছা?
এ এনেই আছো। আপুনি?
অ এ মই অলপমান তাৰমানে এই এ শ্বপিঙত আহিছিলো। এ এ তোমাৰ তোমাৰ বৌৰ কাৰণে তনে কাপোৰ নিব আহিছিলো এই ক অ এ তাইক এই কিবা কুৰ্তা লাগে বোলে কুৰ তা আৰু আপোনাৰ চেণ্ন্দেল লাগে সেই সেইবোৰ লৈ যাওঁ। ভালে আছা তুমি? নাই নাই হিল নাই হিল নাই। নাই নাই নাই অ সেই ৰাচোন ৰবা তুমি যে এটা ইটাৰভিউ যে মাৰ যে কথা যে আছিল কি হ'ল ইণ্টাৰভিউটো?
গৈছিলো মানে মই তালে অ তালে গৈছিলো বোলো।
অ গৈছিলা কেনেকুৱা কেনেকুৱা হ'ল ইণ্টাৰভিউটো?
অ মানে বস্তু খিনি দি কৰিবিলাক আহিছো। জনাম বুলি কৈছে ফোন কৰিম বুলি কৈছে মানে,
অ হয় হয় হয় হয় অ। এতিয়া এতিয়া আৰু কবাত তুমি? অ মই অকলে আছো বৰ্তমান, এই অলপমান শ্বপিঙৰ কাৰণে আহিছিলো ওলাই ন নাই, সেইবোৰ লোৱা নাই ৰবা এই ৰাস্তাই ৰাস্তাই কথা পাতি যাই আছো আৰু নাই তোমাক যে আ যে মই যে কৈছিলো তোমাক মই ফোন কৰিম হে সেইকাৰণে আজি আৰু ফোন কৰি, তুমি তোমাৰ বক ফোন কৰিবাচোন তুমি লগাই
অ অ অ কৰিম দিয়ক।
অ সেই' নাই নাই খোৱা নাই ৰবা, এতিয়া এতিয়া মই নাখাও নাই মই মেক্সিমাম বাৰটা তাৰ মমানত যে মই ভাতটো খাওঁ। এতিয়া ৰাতিপুৱা। ৱ এনে ব্ৰেকফাষ্ট কৰো মই বুলি কয়।
সেইফালে বতৰটো কেনেকুৱা?
বতৰটো বৰ্তমান ঠিকে আছে। কিন্তু তোমালোকৰ ভালে?
আমাৰ মানে এইকেইদিনহে বৰষুণ দিয়ে আছিলে বহুত আজি অলপমান ৰ'দ দিছে।
অ হয় হয় হয় আৰু তুমি কিবা তুমি এপ্লাই কৰিছা নেকি?
কৰিছিলো আছাম পুলিচত।
অ আসাম পুলিচত অ ঠিকেই আছে। নাই আৰু চোৱা মোৰ চব মতে চেষ্টা কৰি, থাকিব লাগে জানে চেষ্টা কৰি থাকিলেহে কষ্টৰ ফলাফলটো পায় হয়নে!
আহ উম উম। কৰি আছো হে ৰাণিং কৰিব গৈছো বাওঁ ফিল্ডত
অ কিমান তুমি ৰানিং কৰা তুমি?
আমাৰ মানে এনে ছোৱালী ছোৱালী বিলাকক ষোল্লশ মিটাৰ দিয়ে যে।
অ অ ষোল্লশ এাতো হৈ আছে নে উম ঠিকেই আছে। আৰু সেই কি বুলি কয় এক্সিলেণ্ট মাৰিব লাগিব জানে এক্সেণ্ট মাৰিলেহে নম্বৰটো বেছি পায়।
অৱ হয়।
নহয় নেকি, হেল্ল'।
অ শুনিছো।
তোমাৰ দেউতা যে কিবা যে হোৱা বুলি যে কৈছে? মোক কি ভাল পালে নে বেমাৰটো!
অৱ অৱ ভাল পাইছে দিয়ক।
ভাল পাইছে এ
পাইছে পাইছে বেছি দিন হোৱা নাই, টেবলেট আনি লৈছোহে যে টেবলেট আনি দিছোহে ভাল পাইছে আও
কি বুলি কয় কি হৈছিল তোমাৰ দেউতাৰ?
চুগাৰ হৈছে।
অ চুগাৰ, চুগাৰতটো বহুত বহুত বহুত দিগদাৰ সেইবোৰ ন সেইবোৰ বেমাৰ হলে তুমি একো বস্তু খোৱা খাবই নোৱাৰা নাই মানে বাচি বাচি খাব লাগে।
আহ বাচি বাচি গৈ আছো বাৰু এতিয়া।
উম, এতিয়া সেই কি বুলি কয় তুমি এটা কাম কৰিবা তোমাৰ দেউতাক কবা দেউতা আমি মৰ্ণিঙত খোজকাঢ়ো ব'লা
আহ গৈ থাকো নিও মই বাওঁ
অৱ, এনে খোজ খোজ কাঢ়িলে তাৰমানে তেখেতৰ কাৰণে ভাল আৰু, নাই চুগাৰৰ কাৰণে খোজ খোজ খোজ কাঢ়িব লাগে। কষ্ট কৰিব লাগে এ বস্তুবোৰ বাচি বাচি খাব লাগে আৰু
অ তাকে বহুত বাচি বাচি খাব লাগে মাছ মাংসতো বেছি খাব নোৱাৰি।
উম আৰু মিঠাটো কম পৰিমামান খাব দিবা। মিঠাটো একদম এনে আৰু লগয় শ্লাইক হয়নে। এই কি বুলি কয় বেমাৰ এন বস্তুটো তাৰমানে কি কবা বহুত কষ্ট হয় দেই। ত দুদিন যোৱা তুমি হেল্ল' শুনি আছা না তাৰমানে মেডিকেলখনত তুমি এদিন যোৱা তাৰমানে তোমাৰ তানে পেচেণ্টত চাই আপোনাৰ ঘ এই মেডিকেলত থ এ মানুহজনৰ বেছি কষ্ট জানা নাই জন ৰখি ৰখিয়াজনৰ বহুত কষ্ট হয়। অহ তাৰ মানে এইটো কি কম আৰু বহুত দিগদাৰ নাই
উম
এনেই তুমি এ কি বুলি কয় এতিয়া তোমাৰ দেউতাকো তুমি চাই আছা
আহ চাই ছে
সেই তোমাৰ দেউতাক কিবা জব
জানো আপুনিহে জানিব তেনেকে মই গম নাপাও
নহ এনেই সুধিছো দেচোন কি বুলি কয় আমাৰতো পাপাই পিতাবত জপ কৰিছিল ঢেলাই এতিয়া আমাৰ পাপাই সেই
অ জবৰ কথা কৈছ
অ অ
এই নহয় মানে কি যে হেৰি দোকান দিছে মানে দোকান দিয়ে মানে দেউতাই
এই মোবাইল চোবাইল ইলেক্ট্ৰনিক যে
অ মোবাইলৰ দোকান আছে
অ সেয়াহে আছে মানে
কিন্তু ইলেক্ট্ৰনিক এ দোকান বিলাকৰ কিন্তু পইচা কিন্তু আছে দেই সেইয়াই কিবা এটা বস্তু লাগ লাগি দিলেই পাঁচশ টকা
অ এ তেনেকুৱা আৰু উ সেইটোহে আছে ইলেক্ট্ৰনিকৰ দোকান আছে।
অ ঠিকেই অ। ঠিকেই আছে আৰু তোমালোকৰ এই কি বুলি কয় দাদা ভাই কিবা আছে নে নাই
মোৰ বা আছে কিন্তু দাদা দা দাদা ভাইটি নাই খালি বটাৰ লৰা আছে আৰু
অ বাইদেউ কি কৰে কিবা
বাইদেউ বাইদেউ বিয়া গ'ল মইহে আছো
বিয়া হৈছে
বিয়া হ'ল মইহে ঘৰত
এ কি বুলি কয় জান নাই দুজনী থাকিলে বহুত দিগদাৰ এজনী আছ ভালে এজনো নাই আৰু তোমালোকৰ হয়নে নাই বুলি কয় উম জানে এজনী থাকিলে কোনটো ভাল এ বস্তু ইয়াত সগয়াত ধৰে আৰু জান নাই সেইটোও কৈছো
আহ হ
সে ক'ত দিছা তোমালোকৰ বাইদেউক বিয়া
আমাৰ ইফালৰে হেৰি ইফালে কি কয় অজয় বুলি কয় যে অ জাগিৰোদৰ সিফালে তাতে
অ
অ
অ হয় এই কি বুলি কয় ভিনীদেওৱে মৰম কৰে চাগে তোমাক
এ কৰে অলপ চলপ
খোলখালী বিলাকতো ভিনদেউৱে মৰমতটো কৰিবই হয়নে নহয় যিমান যিহলো সৈতে বাইদেউ কিবা হ'লে তুমিতো আহি বেলায় ইয়াতে হয় ন নাই বাচন ধুই দিবা কাপোৰ ধুই দিবা হয়েনে নহয়
অ বেছিদিন হোৱা নাই নহয় মেলা আমাৰ এইফালে মেলা পাতোতে
অ হয় হয়
অ তাতে অ বছৰৰ মানে বহাগ জেঠৰ মেলা পাতে নহয়। বেছি দিন হোৱালেও গৈ আহিছে জেঠৰ মেলা পাতে যে বহাগত মে বহাগত আৰু জেঠত মানে দুটা মাহত মেলা পাতে
অ হয় হয় হয় হয় হয়
তাতে মানে গৈ আহিছোহে সিহঁত তাৰ পৰা আহিছো মানে
উম কি ঘৰত কৰাইছিল তোক কিবা কাম কৰা নেকি হা
গাড়ী পেলাই যে ধৰে যে ফাইনেসৰ যে কাম কৰে যে
অ অ ফাইনেন্সৰ কাম যে কৰেনে অ, এতিয়া তোমাৰ। গাড়ীৰ গাড়ী ডিলাৰত যে থাকে সেইবোৰ।
উম দিলাৰ পৰা নাথাকে সিহঁতে এনেকে ৰাস্তাই ৰাস্তাই ধৰে যে। পেমেন্ট নিদিয়া গাড়ী বিলাক যে ধৰে অ পেমেন্ট নিদিয়া গাড়ী বিলাক ধৰে যে।
অ প ম নহলে। এ আমাৰো নহলে কেতিয়াবা গাড়ী বিলাক ধৰিব চাগে। নহ কি আছিল। নাই নাই পেমেণ্ট মানে নাই নাই নাই যাছ আৰু কথাটো কৈছো দিয়াচোন। কি বুলি কয় ধৰিব পাৰে আৰু এই। হয় নে নাই উম। মই মোৰো। তাৰ মানে কি কবা কি বুলি কয়। মই ফুৰিবলৈ গ'লে মোৰ মোৰ ভয়ে লাগে থাকে জানে মোৰ। গাড়ী খন মানে এই লাইছ বাছ খন তোমাৰ। লাইচেঞ্চ খন আছিল ফেইল হৈছে। নাই। ত মানে আৰু গাড়ী বোৰ নিবাও দিগদাৰ কি বুলি কয় হয় নে নহয়। এতিয়া আকৌ হাৰি।
আমাৰ ফলেটো দুটা হেলমেট নিপিন্ধিলেতো আহিবই নোৱাৰে।
এই কি কবা, আজিকালি কি অ হয় হয়। উম। তাৰমানে কি চোৱা হেল্ল' তাৰমানে পুলিচ বিলাক,। তাৰ মানে এনেকুৱা তাৰমানে এ চুম্বকে যেনেকুৱা কৰি টানি থাকে সেনেকুৱা কৰি। দুইটা মানুহে নাই হেমলেট নিপিন্ধিলে তাৰমানে আৰু।
অ মানে কি ৰোল বনাই দিছিলে মানে কেদিনমান আগত। এ বহুত বেয়া ৰোল দিছে দুটা হেলমেট নিপন্ধিলে আহি।
হয় হয়। উম। ৰল মানে এইটো আৰু আমাৰতো হেমন্ত বিশ্ব ছাৰে আৰু কি আৰু,। এইটো আৰু। এই কি বুলি কয় তেখেতে যি কয় আমি তাকে শুনিব লাগিব হয় নে নাই? কি বুলি কয় এয়া তেখেতৰ কথা শুনিব লাগিব। তেখেতৰ কথা নুশুনিলেটো নহয় আমাৰ। হয় নে নাই? ৰোল ৰোলে যোনদিন আনফুল ড্ৰীংক্ কৰো মই। তেতিয়া ধৰিবইটো হয় নে নাই?
অহঁ।
তেখেতে কিন্তু এটা কাম কৰিছে দেই, ৰাস্তা পদূলি বহুত ভাল কৰিছে। বহুত তাৰমানে এনেকুৱা ধৰণে ৰাস্তা।
অহঁ।
হয় হয়।
আমাৰ ইফাল বাৰু ৰাস্তা বিলাক দিছে ৰাস্তা চাস্তা আহিছে ধৰক। অঁ।
উম আমাৰতো ইফালে। কি ক'বা গোটেইখিনি ৰাস্তাই তাৰমানে একদম্,। তাৰ মানে একদম ভাল হৈছে তাৰমানে। দেই, তেখেতক কিন্তু নাম লব লাগিব আৰু হেমন্ত বিশ্ব ছাৰক। নাই, তাৰ মানে। এইটো কিবা ধাৰ লোৱা কিবা লোৱা সেইটো আমাৰ মেটাৰ নপৰে না হয়নে নাই?
হয়, অঁ।
মোৰ ভাল ভাল কৰিছে। আৰু দিয়া নহলে মই তোমাক কালি ফোন কৰিম এবাৰ হ'ব?
অঁ হ'ব দিয়ক অঁ হ'ব দিয়ক।
অঁ। দিয়া দিয়া দিয়া মোক মোক তুমি কল হলেও কৰিবা নহলে দিয়া।
ফোন কৰিম দিওঁক আজি নহলে অলপ দেৰিকৈ, আপুনি শ্বপিং টো কৰি লওঁক।